হেল্ল'?
অ' হেল্ল'! অ' কোৱা বন্ধু? মোৰ ভইচটো হৈছে নে বন্ধু?
অ' পূৰা ভালকে আহিছে।
অ' অ' অ'! বাকী, খবৰ-পাতি কেনে তোমাৰ?
মোৰ ভালে ৰ'বা, তোমাৰ কেনেকুৱা?
অ'! মোৰো ভালে আছে। কথাবোৰ অলপ লাহে, কোৱাচোন। মানে, তেতিয়া স্পষ্ট আহিব, তোমাৰ ভইচটো।
আচ্ছা, লাহে-লাহে কৈছোঁ ৰ'বা।
অ'! লাহে-লাহে মানে, স্পষ্টকে মানে, জোৰকে নক'বা, বহুত স্পীডত ক'লে, শুনা নাপায়। এইটো এনে ক'লোঁ। বাকী, অ'! ভাত-চাত খালানে, খাই, নাইখোৱা তুমি?
ভাত বৰ্তমান পোৱা নাই ৰ'বা। তুমি খালা?
নাই-নাই, পিছে কি বনাই আছে?
বৰ্তমান মই, দালি আৰু আলু পিটিকা বনাব চাগে, আজি।
অ'! মোৰো ছেম সেনেকুৱাই কিবা, আজি অলপ আজি মানে, মাংস আনিব বুলি কৈছেতো, মাংস আনিছে, এতিয়া লাহেকৈ বনাই আছে, মায়ে।
অ'! কি মাংস পিছে আজি?
এই, মুৰ্গীৰে হ'ব আৰু কি?
ব্ৰইলাৰ মুৰ্গী নেকি?
অ'! সেইটোৱে। বাকী এই, তুমি কি, ভাত তুমিয়ে আগতেচোন তুমি ভাত বনালা! আজি যে, মায়ে বনাই আছে যে?
আগতে মই বনাইছিলোঁ, আজি মাৰ ঘৰত আছে যে সেইকাৰণে মায়ে বনাব আজি।
অ অ অ ঠিকে কথা নাই দিয়ক ভালে।
বাকী তোমাৰ একজাম কেনেকুৱা হ'ল?
ভালে হ'ল ইমান বেয়া হোৱা নাই। এতিয়া চাও আমি ৰিজাল্ট নহালৈকে তেতিয়ালৈকে গম নাপাও নহয়। তোমাৰ কেনেহল একজাম?
মোৰ একজামো ভালে গৈছে যোৱাবাৰৰ দৰে এতিয়া ৰিজাল্ট বা কি হয়।
অ এইটোৱেই ৰিজাল্টৰ ওপৰতে নিৰ্ভৰ কৰে সকলো।
এইটো ডিগ্ৰীও চেঞ্জ হ'ব কি কৰিবা পিছে?
বাকী তোমাৰ কেনে হ'ল ৰিজাল্ট মানে একজাম কেনে হৈছে?
একজাম ভালে গৈছে মোৰ।
অহ, বাকী দিগ্ৰী কি ভাই কি কাম কৰিবানে আৰু পঢ়িবা কিবা ভাবিছা?
চাও ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া কেনেকুৱা ৰিজাল্ট হয় যদি ভাল হয় ত আগলৈ পৰিম নহলে, কাম কৰিব লাগিব বেলেগ।
ঠিকে নে, কিবা এম বি এ চেম বি এৰ কথা ভাবিছা নেকি? এম বি এ মষ্টাৰছ এম কম।
এম বি এ তটো ভাবিছিলো এতিয়া চিট পাও নে নাইবা এতিয়া চৰকাৰী চিট পালে ভাল আছিল এতিয়া প্ৰাইভেটতো ইমান পইচা যাব নোৱাৰিম চাগে।
অ সেইটো কথাটো তুমি ঠিকেই কলা। মানে গুৱাহাটী ইউনিভাৰ্চিটি ফালে এন্ত্ৰেষ্ট এক্সাম বোৰ হৈ গল নে হোৱা নাই এতিয়া লৈকে?
এনট্ৰেন্ঞ্চ একজাম হোৱা নাই চাগে, ৰিজাল্ট দিয়াৰ পিছতে হ'ব চাগে।
অ আচ্ছা নহয় কিছুমানৰ পৰা চি ইউটি এ কিবা এনেকুৱা একজাম হৈছে। বোলে, মোৰ কিছুমান বন্ধুয়ে দিছে ত সেইটো মানে সুধিলো তোমাক কথাটো।
প্ৰতি একজামটো নাজানো সেইটো হ'বও পাৰে, মোৰ এটা লগৰো দিছে তাৰ মানে।
মোৰো লগৰ কিছুমানে দিছে মানে ত মোক সিহঁতে কল মই দিছো মোৰ কথা সুধিছো মই দিয়া নাই ত মই তেনেকে গম পালো কথাটো এতিয়া সেইটোয়ে ঠিককৈ ভালকে মানে এতিয়া কিবা হয় আকৌ দিব পিম নে নোৱাৰিমে এণ্ট্ৰেস এক্জাম সেইটোও নাজানো।
অ আচ্ছা।
ৰিজাল্ট
এয়াই আৰু
ঠিকে ক'লা, এক ছেকেণ্ড হা আমাৰ ইয়াতে এক ছেকেণ্ড ৰবা। অ হেল্ল
অ হেল্ল বাকী এতিয়া কি কৰি আছা পিছে?
মই এনে মানে আমাৰ ইয়াতে মানে লাইন নাই এয়া বহুত গৰম দি আছে ত এনে ৰাস্ত ওচৰত খোজকাঢ়ি আছো অলপ।
তুমি কি কৰি আছাঁ পিছে? অ অহ ইয়াতে মানে মানে আজি দিনটো বৰষুণ দিছিল নহয় বৰষুণ দিয়াৰ ধুমুহা দিয়াতে মানে আমাৰ চহৰ মানে লাইনৰ অলপ তাৰ বেয়া হৈ গৈছে। ত এইকাৰণে দিনটোৰ পৰা লাইন নাই আজি। ত সেনেকুৱা অলপ সমস্যাৰ সন্মুখীন হৈ আছো অলপ।
আমাৰ ইপিনে লাইন আছে আমাৰ, কাটা নাই।
উম, ভালে আমাৰ এটে মানে বৰষুণ দি মানে তাঁৰ দি মানে ছিঙি গ'ল ন' সকলো। তো সেইটো মানে অলপ কাটি দিলে মানে। কৈছে কালিলৈকে ভাল হৈ যাব চাগে। এ' কি বা হয়।
বাকী খেলবা যোৱা নে নাই?
অহ, সেইটোৱে। বাকী কোৱা, কিবা কৈ আছিলা।
খেলিবন নোযোৱা হ'ল, নোযোৱা নেকি আজিকালি? আগতেচোন ক্ৰিকেট খেলা আছিলা।
মানে সেইটোৱে মানে, আৰু মোৰ গা-চা বেয়া আৰু মোৰ ভৰিত অলপ মানে দুপ পাইছোঁ। আৰু সময় নিমিলে নহয় আজিকালি। কথাটো গমে পালা। তোমাৰ এই ইমান ৰাতিপুৱা ৰাতিপুৱা খেলা, মই ৰাতিপুৱা উঠাত অলপ অসুবিধা হয় মানে।
মানে ভাবোঁ মই সদায় যাম যাম বুলি। মোক ৰাতিপুৱা একদম ছয়- টা পাঁচটা বজাত খেলা ন'। মই ইমান ৰাতিপুৱা উঠিব নোৱাৰোঁ মানে। সমস্যা হৈ যায়। আগতে তোমালোকে ফোন মাৰিছিলা কাৰণে উঠি গিছিলোঁ।
অহ, আমিও গধূলিয়ে যাই ভাল পাওঁ। আমিও গধূলিয়ে যে- গধূলিয়ে যাই ভাল পাওঁ, কিন্তু গধূলি মানে ফিল্ডবোৰ খালি নাথাকে ন। বেলেগ- ল'ৰা বোলে আহি যায় সেইকাৰণে ৰাতিপুৱাই যাব লগা হৈ যায়।
এটা ফিল্ড আছে তাতে খেলিব পাৰা যায়। আমাৰ ইয়াতে আছে কিন্তু।
অতু বাগৰবাৰি পিনে নেকি?
নহয় নহয়, নৱজ্যোতিৰ ভিতৰত এটা ফিল্ড আছে, তাতে যে খেলা খেলিব পাৰা কিন্তু। তাত বেলেগ ল'ৰাবোৰো খেলি আছে। মানে ডাঙৰে তাহ, মানে ডা- ঠিক ঠাকে ডাঙৰে আছে আমি খেলোঁ তাতে। মানে হি আমাৰ- তোমালোকে আহিলে ভাল পাবা তাতে খেলি।
ক্ৰিকেট খেলে নে ফুটবল খেলে?
কি ক'লা?
ক্ৰিকেট খেলে নে ফুটবল?
ক্ৰিকেটে খেলোঁ অকল। এই ৰবিবাৰে অলপ কেতিয়াবা ফুটবল খেলি দিয়া যায়, অকল বাকী কৈদিন - ক্ৰিকেটো হয়। আৰু এই কালি বৰষুণ দিল নহয় আৰু দিনত আজি ৰ'দ- দিছে নহয়। তো' বৰষুণতো - ত', এনেকে আকৌ অলপ বৰষুণ দিয়ে, এনেকে ৰ'দ দিয়ে। ত পিছটো একদম বঢ়ীয়া হৈছে। বলিং আৰুে বেট- টিংৰ কাৰণে বঢ়ীয়া হৈ গৈছে। মানে চিধা, চিধা ষ্টেট মানে। সেইটোৱে চিধা মানে, লং বাউণ্ডৰী বহুত ডাঙৰ আৰু ভাল মানে খেলিব পাৰা।
অহ অহ। ভাল হ'লে ভাল হ'ব। চাওঁ যদি লগ- অহ, যদি লগবিলাকে কয় যাম বাৰু, তাতে।
অহ অহ, আহিবা পাৰোঁ।
কাম নকৰা নেকি?
নাই মানে, ৰিজাল্টটো আহিলক। ৰিজাল্টটো মানে শুনা পালোঁ এইটো মাহতে আহিব বলে।
অহ, মইয়ো শুনিছোঁ এইটো মাহতে আহিবা নেকি।
অহ, মই এইটো ভাবিলোঁ। ৰিজাল্টটো যদি হৈ যায়, তিতিয়াহ'লে- কিবা ক'ৰবাত ভাল চাই ম' ভাল চাই কাম মানে, ৰিজাল্টটো অহাৰ পিছত। তইটো এনে ৰিজাল্টৰ কাৰণে ৰখি দিলোঁ মই।
অ', অ', বাকী ঘূৰা-চুৰা প্লেন নাই নেকি ক'তো? হেল্ল'। বাকি ঘূৰা-চুৰা প্লেন নাই নেকি ক'তো?
আহ' যাম চাগে এইবাৰ।
ক'ত যাবা?
এ আমাৰ বন্ধু আছে বন্ধুৰ জাগাত। বন্ধু এটাই লগ কৈছে লগ ধৰিছে যাবৰ কাৰণে।
আচ্ছা' ক'ত হয় জাগাটো?
জাগাটো এ চনকা চন্দ্ৰপুৰৰ ফালে।
অ', আমাৰ ইপিনৰ পৰা ওচৰে হয় চোন।
অ', তুমিও যাবা নেকি আমাৰ তাত লগত?
চাওঁ, সময় যদি মিলে তেতিয়া যাম বাৰু।
অঁ'।
অঁ', হেল্ল'।
অ', কৈ আছিলা কিবা?
অ', যাবা, অহা যদি আহিব পাৰা এইবাৰ।
অঁ' সেইটোৱেতো, যদি সময় মিলে যাম আৰু। তাতে মানে মই একবাৰ গৈছিলোঁয়ে। চাওঁ আৰু যাওঁ নে নাই।
অঁ' ভাল লাগিব, আমাৰ- আমাৰ বন্ধুসকলে মানে প্লেনিং কৰিছিল, যামেই মানে আৰু কেইদিনমান পিছতে। এইটো সপ্তাহতে যাম।
অঁ' এ চাওঁ ৰ'বা কি হয়। চিজনও এতিয়া ষ্টাৰ্ট হৈছে আৰু লাহেকে।
অঁ' তো সেইটোয়ে যদি যোৱা যদি তুমিও আহিবা, তোমাকো ভাল লাগিব। মানে আমি ডি এছ এল আৰ লৈ যাম মানে ডি এছ এল আৰ লৈ গ'লে মানে ফটো-চটো ভাল উঠিব।
অঁ' অঁ' চাওঁ ৰ'বা পিছে কি হয়। পাৰিলেতো যামেই।
সেইটোয়ে, তোমাৰ কথা কি কৰা নকৰা আহিলে কবা মোক।
অঁ' বাকি ক্ৰিকেট খেল চোৱা নে নাই আজিকালি?
অঁ' মানে মাজে-মাজে চাওঁ মানে সময় নিমিলে নহয়। সময় মিলিলে চাম আৰু এনেকুৱা।
অঁ' মেটচ বোৰ এতিয়া আৰম্ভ হ'বই আৰু ডাঙৰ-ডাঙৰ মেটচ।
চাম লাহে কৰি আৰু তুমি চাই আছা নেকি?
অঁ' আজি চাম আজি মেচ আছে চাগে আজি ইণ্ডিয়াৰ।
কাৰ লগত আছে?
আজি ইংলেণ্ডৰ লগত আছে।
অঁ।
আজি কি বা হয় এতিয়া ইংলেণ্ডৰ লগত, আয়াৰলেণ্ডৰ লগতো হাৰিলে ইণ্ডিয়া।
অঁ' সেইটোতো হয়।
সেইয়াই আৰু নতুন কেপ্টেইনো নতুন হৈছে ন'।
অঁ' গম পাইছো মই, চাওঁ এতিয়া লাহে- লাহেকে ইণ্ডিয়াৰত জিকিব, জিকিলে তো ভালেই, এতিয়া হাৰিলে আৰু কি ক'বা আৰু।
অঁ', অঁ', হাৰিলে বেয়া লাগে ন চিৰিজ, ইণ্ডিয়া যিয়ে হওঁক চিৰিজ হাৰিলে বেয়া লাগে আৰু।
উমঁ' ঠিকেই এইটোৱে। জিকিব, জিকিব, জিকিলে ভাল, চাবা ময়ো চাম চাগে আজি। মানে আজি অলপ কাম আছে, মই লিখিব লাগিব। কিবা এচাইনমেন্ট আছে অলপ। মানে অলপ ক'ত বা মানে কিবা দিব লাগিব মানে। প্ৰজেক্টৰ মানে ই, মানে ইন্টাৰ্ণশ্বিপ এটা কৰি আছো ত' সেইটো কাৰণে দিব লাগে।
অ অ সেইটোয়ে আৰু কৰা নহলে।
অ অ ৱেট এক মিনিট।
হেল্ল'।
অঁ হেল্ল'।
অ মানে এইটোয়ে, মানে প্ৰজেক্ট আজি কৰিম নহয় ত আজি সময় নহব। ইমান বাকি আছে, কালিৰ পৰা চাও।
অ অ ঠিকেই আছে। বাকী ৰাতিও বহুত হৈ গ'ল।
সেইটোৱেই আৰু মই, তুমি ভাতটো খোৱা নাই নেকি? ভাতটো খাই মানে টোপনি মাৰি দিবা আৰু লাহে কৰি। বেছি ৰাতিলৈকে উঠি থাকিলেও ভাল নহয় ন।
অ অ ভাত, খাওঁ আৰু এতিয়া।
অ অ।
দিয়া নহ'লে ৰাখো আৰু অ দিয়া।